হেল কি কৰি আছ
আহ পেলাই ন
কেলে না চি আছ ম ষ্টচন গৈ কিবা কামত গৈছ নে কিি
নহয় আমাৰ ইয়াত বহুত মানুহ বহি থাকে তাৰপা কোনোবাই নাছিলে পইচা দিয়ে
বছ িলো পইচা দিয়ে নে মোকো কবি শ ময় যাম
চব দিয়ে মানে গম পাইছা নাই। তই নাছিলেই হ'ল নাছিলেও পইচা পাবি।
ক'ত আছে ষ্টেশচন মোকো কবি চন মইও যাম।
ত আমাৰ ঘৰৰ ওচৰতে আছে। আৰু তো আৰু মানুহ ইয়াত দৰকাৰ হৈ আছে। চবেই খাই পেলাই লেতেৰা বস্তু মানে য'তে ত'তে পেলাই মানুহবোৰৰ, মানে এই চিভিক চেঞ্চ বল বস্তুটো নাই। গোটেই কাগজ পত্ৰ সখিন চফাও কৰিব ল আহিবি তই এবাক
অ হ'ব। ভাত পানী খালি নে নাই দুপৰীয়া?
খালো। তহঁতে খালী নে নাই?
খাই বই আজৰি,
ন তহঁতলে যে ফোন কৰিলে যে ফোন মানে নোপাও কেলে? এটাই কৈছে বোলে দুই মিনিট ৰ মই পাতি আছো, তাৰ পিছত তুৰ লগত কথা পাতি আছে চাগে গৈ।
দুই মিনিট ৰ মানে, সি আকৌ মোলেহে ফোন কৰিছে ওলোটা, মোক অথনীতে কৈ থৈছে মই মুখখন অ কি আছিল? মই শুৱ পৰা উঠিছোঁ। তই দহ মিনি ৰ, দহ মিনিটৰ পিছত মই ফোন কৰিম। তাৰ পৰা আকৌ মোৰ লগৰ এটা আহি পাই গলহি, তাৰ দ কমাই নাই
মই তালে ফোন কৰিছো, বোলো তই হে ফোন কথা পাতিবি নেকি এতিয়া? সি কৈছে বোলে সেই মই মুখখন ধুই পেলাই আহিছো। অ, কথা পাতি আছো। তাৰ পিছত সি কি কৰিছে এ তাৰপিছত তোলে এতিয়া অলপ আগত ফোন কৰিছে। হয় নে নাই?
অ মোলে ফোন কৰিছেহি।
এইবোৰে, তহঁতক কিবা এটা মানে সহায় কৰিলেও তহঁক কিবা এটা সহায় কৰিলেও, মানে সেই সহায় কৰাটোৰ কথা পাহৰি থাকো।
সহায় কৰাৰ কথা পঢ়া নাই। তই মোলে কেতিয়া ফোন কৰিছ, যেতিয়া মই লগৰ তৰ লগত কথা পাতি আছো।
নহয় মই, তোৰ কথা মই তোৰ কথা কোৱা নাই নহয় তোৰ লগৰটো বাক কি দুটাৰ কথা কৈছো।
অ', এ সি মানে কাৰে, চোৱা আমাৰ গাঁৱতটো জানয়ে তই সমস্যা কেনেকুৱা বৰষুণ দিলে কাৰেণ্ট নাইকিয়া হয়, সি মোবাইল চাৰ্জ দিব আহিছিলে মোক লগ পালে কাৰণে মই ক'লো কথা পাতোঁ আহ, সি কথা পাতি দিলে মোৰ লগত। সমস্যাটো সেইটো মানে।
অ। আজিকালি এই ষ্টেশচনৰ পৰিৱেশটো বৰ বেয়া হৈ গৈছে দেখোন। ঐ!
কি হৈছে?
মই মানে বহি আছো, ইয়াতে এই লৰা কেইটামানে ছোৱালীকেইটামান মানে আহি পেলাইত খেল মেলি কৰি আছে নহয়।
হয় নি?
মই উপায় নাই। মই এইফালে চোৱা নাই, মই এইফালে চাই পেলাই বেলেগ এঘৰ মানুহে কিবা বৰশী টুপাইছে ফালে চাই পেলাই বহি আছো।
তেহঁতৰ উন্নতি নাই এইবিলাকৰ।
আজিকালি মানুহবোকৰ সেই লৰা ছোৱালীবোৰৰ শিষ্টাচাৰ নাই মাক বাপেবোকে মানে নিশিকায়।
মানুহ দৌৰিবলৈ যায় সেই জেগাখন অলপ ভাল জেগা, সেইটো এতিয়া বেয়া কৰি আছে।
এই দেই এতিয়া জেগাবোৰ ইমান ধূনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা, মই অথনিৰ পৰা কিমান টাইম বহি আছো ইয়াতে ধুনীয়া বতাহ মাৰি আছে। সৰু-সৰু ছোৱালীবোকো ইয়াত এই চাইকেল চলাই ফুৰে, মানে কিছুমানে শিকিবলে আহে না। কিন্তু সেই কিছুমান মানে, অ', কিছুমান মানে ফুটুৱা মানুহ বোলে আহি পেলাই মানে সেইবোৰ এ ফটুৱামি কামবোৰ মানে কৰি থাকে, সেইবোৰ দেখিবিয়ে কিবা খং উঠতে। একদম হালোৱা এচাৰি লৈ পেলাই পিটিবলে মন যায়। তই সেইবোৰ বাদ দে, তোৰ লগত মই গোট-গোট গুৰুত্বপূৰ্ণ কথা এটা ডিচকাচছ কৰিবলৈ আছিলে।
অ', ৰ আৰু তো তই এতিয়া তাত একো মাত মাতিব নোৱাৰ ন। সিহতক ক'ব এইটো তোৰ প্ৰপাৰটি নেকি, এইটো কিবা চৰকাৰী জেগাহে।
অ', সেইটোও মাত-মাত মাতিব নোৱাৰি। কিন্তু মাজতে কণ্ডিচন এটা হ'ল। ইয়াত মানে এই ষ্টেচন পৰিচালনা সমিতি বুলি সমিতি এখন খোলা হ'ল মানে। তাত মই নাই। কিন্তু মোৰ মামাহঁত মানে আছে। ইয়াতে কি হ'ল এই মাজ যতে মানে ইয়াতে তো এনেকুৱা মানে কৰ্মবোৰ মানে বহুত হৈছিলে টো অ' ইয়াতে আমাৰ বিভিন্ন ধৰণৰ তো টাৱাৰ বোৰ আছে ন টাৱাৰ নহয় মানে য মান মানুহবোৰ যে সেইবিলাক থাকেহি মানে ঘৰ চৰবোৰ বনাই থোৱা আছিলে যে, সেই কিছুমান ঘৰত মানে এ এতিয়া মানে মানুহ নাথাকে, সেই ঘৰবোৰ পুৰা খোলা হৈ থাকে তো, সেইটো কাৰণে কিছুমান মানে ল'ৰা ছোৱালী আহি পেলাই মানে সেই তেনেকুৱা বোকৰ জেগাত মানে বেয়া কামবোৰ কৰিবলৈ লয়।
অ'।
এবাৰ মানে সিহঁতক ধৰি পেলাই একদম জনসাধাৰণে খুব পিটন দিলে।
অ', কমিটিয়ে নে?
পিতন দিলে, তেতিয়াপা মানে ইয়াত যদি সৈ কোনোবা যদি সেইটো বাক্যও কয় সিও মানে, সেই এ মানে একদম-একদম পুলিচ প্ৰশাসনলৈ যাবলগীয়া
অ', অ', মানে কমিটি খনে ধৰ তাত কিছুমান কাম কৰি থাকে চাগে ভাল উন্নয়নৰ হয় নে নহয়?
অ', সেইটোৱে ন কমিটি খনৰ দায়িত্ব কি ইয়াত যদি কিবা এটা যদি অসুবিধা হয়, তোৰ এই দশ মিনিটতে বা পাঁচ মিনিটতেটো কেনেবাকে সৈ পুলিচ প্ৰশাসন আহি বোলে নাপায়হে, কিন্তু ইয়াত থকা স্থানীয় মানুহখিনিয়ে কিন্তু এই আহ বুলি ক'লে মানুহখিনিক দৌৰি গুচি আহিব পাৰিব বা কিবা এটা কৰিবহি পাৰিব, আৰু ষ্টেচনৰ কিমানকেইটা মানুহ থাকেনো তাটতো পুলিচ প্ৰশাসনৰ বা চিকিউৰিটি কোনো নাথাকে।
অ', অ। আৰু বিভিন্ন কামত কমিটিখন গঠনহে কৰি থোৱা আছে হয়ন নহয়?
অ', সেইটোৱে বিভিন্ন কামত মানে কাৰণত এইবোৰ ক্ষেত্ৰতে যাতে সামাজিক সমা সামাজিক যাতে এই অৱস্থাতো যাতে বেয়া হৈ নাযায় সেইটো কথা কাৰণে মানে আমাৰ এই কমিটিখনন গঠন কৰি থোৱা আছে।
অ', অ।
কোনোবা যদি কিবা এটা যদি কৰো মানে তেতিয়া মানে হেৰি কৰিব নোৱাৰি। বেলেগে মানে তো তাত মাত মাতিব নোৱাৰে। কিন্তু এতিয়া মই যে তোৰ লগ যে ইমান ডাঙৰ ডাঙৰ যে কথা পাতি আছো, এটা শুন আছে সিহঁতে শুনি পেল ম চাই চাই পেলাই মে এতিয়া অকমান দুইটা অকমান ডিচটেন্স মেইনটেইন কৰিছে।
অ' অ' লাজ পাইছে চাগে শুনি পেলাই।
লাজ বাজ ন ভয়ে আছে নে লাজ বাজ ন মইি কুনাইে লাই আছো সহঁতে এনেকুৱালে।
আমাৰ কথা কৈ আছে বুলি ভাবিছে চাগে।
অ' চাগে সহতে ফুধি পেলাই ভাবিছ আৰু মই মানুহ সিহঁতৰোলে চাই চোন। বৰ বেয়া অৱস্থাত আছে দেই।
উম আৰু কি চাৰিল নি
দুইত হাল ভাল চজনী মানে ইয়াৰ ল'ৰা দুটা আহছে ছোৱালী দুজনী আহিছে। কু লৈ পেল মই জি জেগাত বহিছিলো মানে মোৰ সন্মুতে বহি আছিলে। মই উঠি পেলাই গুচি গ'লো সখন জেগাৰ পৰা।
এইো মানে আজিকালি হলো ছোৱালীবোৰত কথ ক'ম ন আমি যেতিয়া স্কুল বুকত পঢ়িছিলো ন তেতিয়া আমাক এই ম তো মনত আছে নে আমাৰ এই বুঢ়াক কে যে ছাৰজনে যে সাধুকতা যে কৈছিলে আগতে সে সাধু হা
এ আ মোৰ যে লগৰ এটা যে আছিলে
অ'।
মই যে কৈছিলো লগৰ লগত কথা পতি আছিলো বুলি
কি হল? নাই পাইছা নাই?
শুনা নাই পাইছো নাই বোলো? অ' এতিয়া শুনি যোৰত নেটৱৰ্কৰ মাজে মাজে খেলি মেলি হৈ কৈছে।
অ' ৰাস্তাটো পুৰা বোকা হৈ আছে দেই।
আহ।
মানে চাৰ্জতদি থৈছে
অহ।
এটা কল কৰিছে বুলি দৌ মাৰি যাওঁতে এনেকে পয়িছে ন মুখখন ন
মুখে জোকে তেতিয়া বকোতে বোকা লাগি
গোটেই বোকা নতুন নতুন স্পৰ্টিং এটা পিন্ধি আহিছিলে পুমাই একদম বেন্দৰ আৰু তেন্তা পিন্ধি যে গোটেই বোকা
এই সতো দুখ পালে নাই দাঁত মোৰ ভগা নাইতো।
নোপালে মানে ধৰ এইটো ককাল তটো ওচৰত গোটেই গাটো তো বোকা মানে যি মানানে কোনোবাই ফোন কৰিছে বুলি দৌৰ মাৰি গৈছে।
এাকে গোম্বাইল তাকে আকৌ তোৰ লগত মই খ এটাৰ ওপৰত আলোচনা কৰিব লগা আছিলে তোক কৈছিলো নহয় মই।
অ'।
শুনিছানে নাই। হেল্ল'।
একদম নেটৱৰ্ক প্ৰব্লেম আমাৰ গাঁওবিলাক
অ', অকমান নেটৱৰ্ক থকা জেগালৈ যা আকৌ।
কি কবি গাহঁতক নাপায়ে মানে এটা জেগাত ভালকে পাই থাকিবি তাৰপৰা দেখিবি সেইকণতে আকৌ নোপোৱা হয়।
এ হ'লো আজিকালিটো জেগা জেগা টাৱাৰোৰ ব়াইছে নেৱৰ্ক এই ত তোৰ লগত মোৰ কথা এটা ডিছকাছ কৰিবলৈ আছিলে। মানে কি আমাৰ এতিয়া বৰ্তমান চা অসমত মাজত মানৱ সভ্যতা যেতিয়া উন্নতিৰ লগে আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাও বহুতখিনি উন্নতি হৈছে। গতিকে মই তোৰ লগত আলোচনা কৰিব বিচাৰিছোঁ যে আমাৰ দৈনন্দিন জীৱনত মানে বিজ্ঞানে কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে তই এই বিষয়ে কিবা জাননে?
মোৰ ইমান জ্ঞান নাই হ'লেওতো বিজ্ঞান আমাকো সহায়ো কৰিছে বহুত আৰু বহুত বেয়াও হৈছে ন বিজ্ঞানৰ ফলত মানে বিজ্ঞানৰ ফলত বুলি নকওঁ মানে
অ', মানে বিজ্ঞান প্ৰযুক্তিবিদ্যা এতিয়া থাকিবই সেইটো থাকিবই ধ এ এতিয়াতো এটা মুদ দুটা দুটা পিঠিতো থাকে এটা ভাল এটা বেয়াটো সদায় গুণ থাকিব কাৰণ ভাল গুণ যদি নাথাকে তেতিয়া বেয়া গুণটো আমি চাব নোৱাৰো বেয়া গুণটো যদি নথাকে তেতিয়া আমি ভাল গুণটো ত কেতিয়াও ওলাব নোৱাৰে।
অ', মানে জীৱনত সুখ থাকিলেহে দুখ থাকিব হয় নহয় গতিকে যদি অকল সুখে থাকে আমি
সেইটো কথাবোৰ তেনেকুৱা এতিয়া বিজ্ঞানে চাবিতয় বিজ্ঞানে আমি আমাক বিজ্ঞানে আমি কেৱল যে বহুত বেয়া কৰিছে বুলি ক'লে আমি নহ'ব, কাৰণ বিজ্ঞানে আমাৰ জীৱনত বহুতো ভাল কৰিছে।
অ অ সেইটো হয়। অ
পোৱাৰ পৰা শুৱ উঠাৰ পৰা একেবাৰে বিচনাত যেতিয়ালৈকে প তাৰ যিকোনো ক্ষেত্ৰত তে আমাৰ বিজ্ঞান কিন্তু একদম জড়িত হৈ আছে।
এ বিজ্ঞান একদম উটোৰপুটো জড়িত সেই সময়খিনিত,
তই এতিয়া যেতিয়া বিচনাৰ পৰা উঠি পেলাই যেতিয়া চেনেল যোৰ পিন্ধ। তেতিয়াও কিন্তু তাতো বিজ্ঞান জড়িত হৈ আছে, কাৰণ চেনেল যোৰ বিজ্ঞৰ বিজ্ঞানৰ উ মান আগৰ দিনত কি হৈছিলে তোৰ আমাৰ আগৰ দিনৰ মানুহবোৰকে গছৰ গছৰ ছাল হওঁক আৰু এইটো গছৰ যিবোৰ শুকান পাত হওঁক সেই শুকান পাত বোৰ মানে সিহতে পিন্ধিছিলে।
অ', হয়।
কি আজিকালি কি হৈছে আজিকালিতো আমি বি বিভিন্ন বিজ্ঞানিক পদ্ধতিৰ জৰিয়তে আমি সূতা কাটি পেলাই সূতা সমূহ বনাই পেলাই এতিয়া আজিকালি কিমান উন্নত মানদণ্ডৰ বিভিন্ন ধৰণৰ আমি কাপোৰ পিন্ধিবলৈ পাইছো। আকৌ আগতে তো চা, মানুহ বিলাকে যদিহে মানে আমাৰ মই কবলৈ বিচাৰিছো মানুহৰ কগজুটো কিমান বিকাশ হৈছে,
অ মানুহৰ মগজু অ অ।
আগতে তো এতিয়া যেতিয়া আমি, আগতে আমাৰ আদিম পুৰুষ আদিম মানৱ সমূহে কি কৈছিলে যে, কেঁচা ফল খাইছিলে, আকৌ কেঁচা মাংস খাইছিলে।
উম। সিজাই খাব নাযায়োতিয়া
সেইটো সি সিজাই বা জুইত, কাৰণ তেতিয়া জুই আৱিষ্কাৰ হোৱাই নাছিলে।
অ অ জুই বিষয়টো গমেই নাপায় সেইখিনি সময়ত ন,
সেইটয়ে কিছুমান কিন্তু অকনমান যেতিয়া মানে স্তৰবোৰ বিকা হৈছিলে, তাৰ পিছতহে কিন্তু জুই বিষয় মানুহে গম পাইছিলে,
উম।
মই তোক এটা কাহিনী কম হা, এটা কাহিনী মোৰ মানে মনত আছে,
উম। উম।
তাক মানে জাষ্ট এই বস্তুতটো বুজাইছিলে, আমি এল পি স্কুলত পঢ়ি থাকোতে এজন ছাৰে মানে কৈছিলে।
অ অ
কৈছিলে কি যে, এটা সময়ত বোলে এটা আদি মানুহৰ মানে দলে মানে বনে-বনে ঘূৰি ফুৰিছিলে মানে খাদ্যয় সন্ধানত।
অ
খাদ্য সন্ধানৰ ঘূৰি ফুৰতে, এতিয়াতো আমাৰ এতিয়া আজিকালি কিমান বিজুলী ঢেৰেকনি আছিলে, তেতিয়াও আমাৰ মানে বিজুলী ধেৰেকণিত মানে এখন অৰণয় মানে সম্পূৰ্ণ ভাৱে জ্বলি গৈছিলে।
অ অ
আৰু সেই জ্বলি যোৱা অৰণয়ত বিভিন্ন পশু- পক্ষী হওক খাদ্যয় সামগ্ৰী জ্বলি গৈছিলে, সেইবোৰ মানে আমাৰ খাদ্য অভাৱত আদিম মানুহ সোপাই খাইছিলে।
অ', সেই মানে বিজুলী পৰি জ অৰণ্য জলিছিলে তাত থকা মানে জীৱ-জন্তুবোৰ,
থকা জীৱ-জন্তু বোৰ মানে জ্বলি যোৱা নাছিল জানো সজি গ'ল ন' গোটেইখিনি, সেইখিনি মানে খাই খাই পেলাই তাৰ যিটো মানে টেষ্ট পালে ন, যিটো সুস্বাদ্য খাই পেলাই সেই তাৰ পিছতে মানে জুয়ে আৱিষ্কাৰ হল বুলি কয়। মানে এইটো এটা জাষ্ট প্ৰবচন।
কিন্তু তেনেদৰেইতো বিজ্ঞানে মানে আগুৱাই গৈছে নহয়। নে ত‌ই কি ক‌ওঁ?
অ', সেইটোয়ে ন' বিজ্ঞানৰতো মানে ধৰ জুই আৱিষ্কাৰটো সেই সেই ঘটনাটো দেখাৰ পিছত পিছতে ত' মানুহে ভাবিবলৈ আৰম্ভ কৰিলে ন, মানুহৰ মগজুত মানে সেই কথাটো মানে ধৰ খেলালে ন'।
সেইটোয়ে, তই এতিয়া আমি কেতিয়া আমাক নতুন বস্তু এটা কেতিয়া লাগিব, যেতিয়া আমাৰ কোনো এটা পুৰণা বস্তুটো বেয়া হ'ব লাগিব। নহলে আমি নতুন বস্তু এটা সন্ধান কৰিব লাগিব।
অ', মানে আমাৰ বস্তুটো প্ৰয়োজন হ'ব লাগিব মানে, আমাৰ জীৱনত দৈনন্দিন জীৱনত।
সেইটোয়ে দৈনন্দিন জীৱনত প্ৰয়োজন হ'ব লাগিব আৰু এতিয়া চা আগতে আমি আগতে ঘৰে ঘৰে কেৱল চাইকেল আছিলে, কিন্তু চাইকেলেৰে কবালৈ যাবলৈ বহুত ভাগৰ লাগে বাইক ওলালে।
বাইকে এজন বা দুজন খৰকে যাবলে
সেইটোয়ে এজন বা দুজন যাব পাৰি আকৌ বৰ বৰষুন বৰষুন বতৰত বা অত্যাধিক ৰ'দত আমি বাইক চলাই পেলাই যাব নোৱাৰো ন'।
অ', অ'।
সেইটো কাৰণে মানে কি হ'ল, যে আমাৰ গাড়ী ওলালে তেনেদৰে এতিয়া আকো গাড়ীৰ ওপৰত গাড়ীত ধৰ অলপমান মানুহ যাব পাৰে ধৰ তোৰ ছজন সাতজন, পাৰে। কিন্তু তাতকে ডাঙৰ গাড়ী বাছ ওলালে যত পঞ্চচল্লিছ ষাঠিজন মানহ আৰামচে যাব পাৰে।
অঁ, অঁ। আৰু ধৰ তোৰ এতিয়া স্থল পথেদি যাম মানে বানপানীৰ ফলত ধৰ লগত বিভ বিধস্ত হব পাৰে, কিবা কিবি কাৰণত তাৰ পৰা ধৰ আকাশ পথেদি যাবৰ কাৰণে ধৰ এতিয়া আমা উৰা জাহাজ সমূহ ওলালে।
সেইটোয়ে ন' উৰা জাহাজবো ওলাই গ'ল এতিয়া, তাৰপিছত আকৌ আমাৰ এই জলোপথেদি যাব পৰাকে নাওঁ ওলালে তো আগ কি হয় আকাশেদি গ'লে বা স্থল'পথে যালে মানে আমি বহুত দূৰ ঘূৰি পেলাই যাব লাগে, কিন্তু তেনেকুৱা ক্ষেত্ৰত আমাৰ নদী এতিয়া ব্ৰহ্মপু্ত্ৰ নদীয়ে চাচোন, এই নদীখন পাৰ হৈ দিলে তই মাজুলীলে গুচি যাব পাৰি, কিন্তু যদিহে নদীখন পাৰ হ'ব নোৱাৰো এক এক পাক ঘূৰি কিন্তু আমি দলং পাৰ হ'বলে মানে বহুত কিলোমিটাৰ আমি ঘূৰিব লাগে। গতিকে সেইবোৰ ক্ষেত্ৰত মানে বিজ্ঞানে বহুত ভাল কাম কৰি আছে মানে, সেইবোৰত তই বেয়া কাম কৰিছে বুলি ক'ব